হেল্ল'
হেল্ল' বন্ধু
অ ভালনেে তোমাৰ খবৰ পাতি
অ মোৰো ভালে তুমি কি কৰি আছা এতিয়া
মই এতিয়া এনেই আছো বাকী পঢ়াবদিিকনোই তোমাৰ
পঢ়শ়িতটোো ভালে চলি আছে দেিয়াচোন এতিতো বৰ্তমান আমাৰ বিকম একখেই হল
অ কি কৰিব বুলি ভাবিছা
এতিয়া বৰ্তমান ভাবা নাই বেছি কিবা কিন্তু ভাবি আছো কিবা বলেতো পঢ়ই লাগিব ন তোৰ চও কি কৰ এতিয়া তুমি কি ভাবিছা
মই এতিয়ালৈ একো ভাবা নাই ভাবিছিলো কিবা এটা পিছলৈ কৰিম অপেনত কিন্তু এতিয়া ভাবি আছো নকৰো ডাইৰেক্ট চাকৰিতে সুমাম তুমি কি কৰিবা বুলি ভাবিছা
নাই মইতিয়া ডাইৰেক্টলি তাৰিখঠাক কৰিত নোমাও মই কিয় পঢ়িব লাগিব আৰু কিবা তিনি চাৰি বছৰ মান
অ কি পঢ় বুলি ভাবিছা
সটো বিশেষ ভাবা নাই কিবা চি এছ চি এ বা কিবা বেংকিঙত এনেকুৱা বা কিবা লাইনত সোমাম বুলি ভাবি আছো
আহ
সেই আৰু তুমি এনে এতিয়া বিশেষ কি কাম কৰিব বুলি ভাবিছা
নহয় চাও কি কাম কৰো আগতেতো ফাৰ্ষ নিজৰ এক্সপিৰিয়েন্ঞ্চটোহে বনাব লাগ। লিব যিটো কাম পাওঁ সেইটোতে সোমাই যাম মল। এক্সপিৰিয়েঞ্চ নোহোৱাকৈ পিছলৈ মোক কাম নিদিয়ে নহয়। তাৰ কাৰণে আগতে এক্সপিৰিয়েঞ্চে বনাব লাগিব মোৰ।
কাৰণ আি কলেজত পঢ়ছো আাৰ এক্স হয় নাই থিয়টিকেল নলেজে হৈছে। প্ৰেটিকেল নলেজো হোৱাই নাই ন প্ৰেটিকেল নলেজ নোহোৱাকনে বেি বেছিক। কিব কামটোু নেদেই চাগে।
হয় তেনেকুৱা কাম নিদিয়ে সেইকাৰণে। চাব লাগিব কি কৰা যায় কৰ পৰা কৰিব বুলি ভাবিছো। যদি পঢ়া তুমি।
মই এনে অনলাইন কৰিম বুলি ভাবিছো আৰু। কাৰণ অফলাইন কৰিলে বহুত পইচা পইচাৰ কথা আছে ন। ত ইমানতটো বাৰদিন ল'ব নোৱাৰিম ত সেইকাৰণে অনলাইন কৰিম বুলি ভাবিছো।
হয় হয় অনলাইন ললেও ভাল তুমি যেতিয়াাই যেতিয়া যতে থাককা নথাককা কিয়। । ভাল অফলাইন ললে তুমি তোমাৰ কিছুমান যদি নাজানা বস্তু থাকে সেইবোৰ তুমি সুধিব পাৰিবা। ।
হয় কিন্তু পাৰিমেই।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
কিন্তু অফলাইন হলে সুধিিব পিম বা টচাৰ বিলাকে এনে। মাৰ ন নহ হয় আ অনলাইনতডড ক্ল খিন পাই যাম। কিবা যদি আমি মোৰ মিছো হৈ যায় তেতিয়া ৰেকৰ্ড ক্লাছ খিনি পাই যাম ন। ত সেইকাৰণে মই ভাবিছো অনলাইনে ভাল হ'ব। অফলাইনত আৰু তাতে যাব লাগিব। মই ত আৰু দুত ত'ত যাব নালাগে মই ঘৰত বহ কেনে কৰিব পাৰিম আৰামছে।
হয় অফলাইনত হলে তুমি যাব লাগিব ক্লাছ কৰিবলৈ সেইটোোৱেই। অনলাইন হলে তুমি যেতিয়া তোমাৰ সময় তেতিয়া তুমি কৰিব পাৰিবা। তুমি বেলেগ কামো কৰিব পিবা লগতে।
ে আৰু মই ভাবি আছো তুমি এতিয়া বৰ্তমান। কামটো কৰিব দোকানতো সোমাব কিন্তু কেনেকুৱা টাইপৰ কি কৰিব বুলি ভাবিছে আৰু।
। যিটো পাও আৰু যদি কোনোবাই যদি একাউন্টছৰ কাম লগা থাকে মোক শিক। নেহলে মই সোমাই যাম বা কেতিয় কে থাকে নহয় চল বা ল। । তেনেকুৱা তেনেকুৱা হ তেতিয়া মই সোমাইম সোমাম বুলি ভাবি আছো। এফালে মই ক্পিউটাৰ কৰ্চো শিকি আছো কম্পিউটাৰ কৰ্। শিকি আছো কাৰণ কম্পিউটাৰতো লাগতিয়াল হবই।
হয় সটো লাগিব বুলি কব সেইটো। এইটো থাকিলে আৰু তোমাৰ মানে বেছি। গুৰুত্ব দিয়া যাব তুমি এনে কম্পিউটাৰ কি ক'ৰ্ শিিকি আছা বৰ্তমান।
মই কম্পিউটাৰৰ তোমাৰ এই এডভানস ক'ৰ্চটো শিকি আছোঁ। য'ত গোটেইডভ য'ত তোমাৰ গোটেই এডভানস। দৰ শিকাই কি এই ডি চি এ আছে নেকি তোমাৰ সেই। কৰ্চ নাম সেইটো শিকি আছো মই এক বছৰৰ ক'ৰ্চ।
অ ভাল দিয়ছুনিতো এইটো হলীৰ বিিছত আৰু ভালদৰে কাম। প যে বিকি কাৰণ আমাৰ ত বম আছে। তাৰপিছত কম্পিউটাৰ হ'লেতো আৰামছে টেনচনে নাই।
অ।
আৰু মই ভাবি আছোঁ হেৰি কম্পিউটাৰ কোনটো কিনিলে ভাল হ'ব ন। মই ভৱিষ্যত ত কম যায়। কিনিিবো তো এটা চেষ্ট কৰিব পাৰিবা নেকি
কম্পিউটাৰ কিনিবা তুমি কম্পিউটাৰ কিনিব পাৰা এইচ পি আছে কিমান আছে যিটো ইচ্ছা তোমাৰ কিনিব পাৰা সেইটো মুঠতে ভাল চাই কিনিবা। অকল য'ত যৰ পৰা কিনি য'তে তুমি অনলাইনৰ পৰা কিনা তেনেহলে ভালদৰে ৰিভিউ চাই ল'ব আৰু যদি অফলাইনৰ পৰা কিনিব বুলি ভাবিছে তেনেহ'লে ভালদৰে খবৰ পাতি লৈ ল'বা নহলে গুৱাহাটী লৈ যাবা গুৱাহাটীতো বহুত আছেই। ফ্ৰানস
সেইটোতো আছে তোমাৰ এসৰিইঞ্চৰ পৰা কোৱাচোন এটা চাজেষ্ট কৰা চোন তথাপিও তাত।
মই ক'ব গলেতো মোৰতো এইচ পি বা ডেল সেইবোৰ কোম্পানী ভাল - ভাল লাগে বাকী বাহিৰা কোম্পানী আকৌ ভাল নালাগে। এইচ পি বা ডলে সকলোৱে ব্যৱহাৰ কৰি থাকে আৰু সকলো স্কুল হওক অফিচ হওক যাতে সকলোৱে ইউজ কৰি থাকে।
আহ ত শিকেই আছে আচো। আৰু মই ভাবি আছো হেৰি অনলাইনৰ পৰা কৰিল মইতো অনলাইন কৰ্চ কৰিম বুলি ভাবিছো ন। তাৰপিছত সটো একবছৰ লাগিব তাৰ পিছত এনে কাম বোৰ শিকিলে আৰু মই এ প্ৰেক্টিকেল নলেজ বলৈ কি গুৱাহাটীতে ভাল হব ন ৰঙিয়াতে ঠিক হব?
কিহৰ কাৰণে?
এ মই বেংকিং কৰিলে।
তুমি এতিয়া তোমাৰ ইচ্ছা তুমি যদি অফলাইন কৰিব ই ইচ্ছা তেনেহ'লে তুমি গুৱাহাটীলৈ যাবা তাতে যদি থাকি কৰিব পাৰা বা তুমি অহা যোৱা কৰি কৰিব পাৰান্ত তোমাৰ ইচ্ছা আৰু তুমি তুমি যদি তুমি ভাবিছা অনলাইন কৰা তেনে ত অনলাইন কৰি তুমি ঘৰৰ পৰাই কৰিব পাৰিবা তোমাৰ ক'তো যাবই নালাগে।
সেইটোৱে ভাবিছোঁ, ত কত গৱা- মানে ব্যক্তি এক বছৰ হোৱাৰ পিছত আৰু ক'ত কাম বোৰ মানে শিকিবলৈ ক'ত যাব লাগিব? ই মানে লাগিব আৰু।
কাম বোৰ আকৌ তুমি আগতে এই হেইবোৰ আগতে শিকি লোৱা ভালদৰে শিক শিকি ললে হে তাৰপিছত তুমি এক্সাম বোৰ দিব লাগিব, এক্সাম বোৰ পাছ কৰিলেহে তোমাৰ মাতিব।
আহ অ হয় নেকি। আৰু মই ভাবি আছিলো এই যে তোমাৰ বি কৰ পৰীক্ষা খিনি কেনে হ'ল ৰিজাল্টটো এতিয়া ওলাই নাই ৰিজাল্ট ত ওল কেনে হ'ল তোমাৰ?
বিকমৰ মোৰ পৰীক্ষাখিনি ভালেই হৈছে এতিয়া অকল ৰিজাল্টৰে অপে অপেক্ষা কৰি আছো ৰিজাল্টটো বা কেনেকুৱা হয় ৰিজাল্টৰ ওপৰত হে পাছ কৰিলেহে ভাল হ'ব মোৰ। তোমাৰ কেনেকুৱা হৈছে ৰিজাল্ট কেনেকুৱা হব বুলি ভাবা?
ময়োতো পৰীক্ষা খিনিতো ঠিকেই লিখিছো এতি চাওঁ আৰু কেনেকুৱা কি দিয় ৰেজাল্টত। টিচাৰৰ ওপৰত ডিপেণ্ড কৰে ন কি কেনেকা ভাবে কেনেকুৱা কি চেকিংটো কৰে তেখেতে।
অ হয় হয় সেইটোৱেই।
লাহাৰো ভাল খিনি লখিছিলো তোমাৰ শবতকে হাৰ প টো লাগিছে ।
মোৰ হাৰ্ড পেপাৰ বলোতে গোটেইখিনিয়ে হাৰ্ড আছিল সেইটো এতিয়া নিজৰ ওপৰত কথা তুমি কেনেকৈ বনাই লিখিব পাৰিছা কিছুমান আছে কিছুমান ব কৈছে আছিল পেপাৰ আছিল যিবোৰ অকমান ঘূৰাই পেকাই দিয়া হৈছিল। সেইবোৰ অকমান নিজে বনাই বনাই অলপ কষ্ট হৈছে লিখিব। তথাপিও ঠিকেই ভালদৰে বনাই লিখিছো পাছ হ'ব লাগে মই দেখা যাক কি হয়?
সেইটোয়েটো মোৰোতো চেম এ উম্ মোৰ বাবে আৰু তোমাৰ এনেকুৱা চাবজেক্ট এটা চইজ কৰিব পাৰিবা নেকি বা ৰাইটাৰৰ বুক যিটো মোৰ পঢ়িলে আৰু ভালেই হ'ব
এনেকুৱা ৰাইটাৰতো মই নাজানো সেইবোৰ তুমি মোবাইলত চ মোবাইলত চাব পাৰা কিন্তু মোবাইলত বহুত আছে মোবাইলত সকলোখিনি পোৱা যায়
মোবাইলে ক'ত পায় গুগলত পায় নে আৰু ক'ৰবাত বেলেগৰ পায় ক'ত পায়
গুগলতো চাব পাৰা তাৰপিছত তুমি যে যিবোৰ সামাজিক মাধ্যম চলাই ইনষ্টাগ্ৰাম হওক বা ফেচবুক হওক তাতেও বহুত আহি থাকে এ এটা খন চাই ল'ব পাৰা বা ইউটিউবতো চাব চাব পাৰা তেখেতৰ বস্তু তেখেতে কিমান চাজেষ্ট কৰে সেইবোৰো চাব পাৰা তুমি তুমি চাৰিবছৰীয়া দিগ স্নাতকটো কৰিবা নেকি
চাৰে বছৰীয়া স্নাতক ডিগ্ৰীটো ন এতিয়া যদি সোমাই যাওঁ তাৰপিছত আৰু উম কৰি ন নক তো কনফিউজনো চলি আছে ন কি চাৰি বছৰ কৰিলে অনাৰ্চ হব নে ৰিচাৰ্চ উইথ অনাৰ্ছ ইমান কনফিউজনত আৰু ভাল লগা নাই আৰু চাগে নকৰোৱে তুমি কৰিবা নেকি
নাই মই নকৰো কিন্তু এ আমাৰ যিটো বিশ্ববিদ্যালয় আছে বিশ্ববিদ্য়ালয়ৰ পৰাই কিন্তু গাইডলাইন দিছে কিন্তু সেই গাইডলাইন টো চাই পেল সকলোৱে এতিয়া ল'ব পাৰিব যোনে যিবোৰে যি কৰিব এইবোৰ কিন্তু দিছে গাইডলাইন সেইটো এতিয়া সকলোৰে আৰু উ যিবোৰ কুৱেচন আছে যিবোৰ সচ উতছে সেইবোৰো নোহোৱা হ'ব আৰু সকলোৱে সেইবোৰ গাইডলাইন চাই পেলাই নিজৰ
কিন্তু কোনটো কলেজে দিব কোনটো কলেজে নেদে এইটো তো এতিয়ালৈকে ক্লিয়াৰিফাই হোৱাই নাই ন
হয় হয় সেইটোও হয় এতিয়ালৈকে পোৱা নাই কোনটো কলেজে দিব কিন্তু মোৰ মতে সকলো কলেজেই দিব লাগে কাৰণ যিহেতু এইটো এইবাৰ নতুন আহিছে সকলো কলেজে এইটো কৰিব লাগে
অ
কিন্তু কৰিলে সকলোৱে গম পাব যে কেনেকুৱা কি হ'ব
অ অ সেইটোৰ কাৰণে চাগে পি জি ই টি কিবা এণ্ট্ৰেন্স সেন্ত্ৰেঞ্চ দিবলৈ লাগিব ন নেকি
এতিয়া গাইডলাইনটো মই ভালদৰে চোৱা নাই পি জি ই টি চাগে দিব লাগিব মই ভালদৰে নাজানো এতিয়া এইটো গাইডলাইন চালেহে মই ক'ব পাৰিম তোমাক ভালদৰে তুমি তথাপিও এবাৰ চাই ল'বাচোন
অ অ মই চাই লম দিয়েচোন উ নে মই চাইছিলো আৰু কিবা তাতে দি দি আছিলে ক'বাত এ হোৱাটছএপত আছিল নে কৰ'বাত বেলেগত আছিল আৰু এনে লিংগত চাইছিলো মই কিবা পি জি ই টি দিব লাগিব বুলি
অ
এনেতো বেলেগ বিয়া বিশেষকে চোৱা নাই মই বা তেতিয়া চাইছিলো আৰু মই ভাবি আছো এতিয়া তোমাৰ কৰবাৰ ফুৰিবলৈ যোৱাৰ মানে প্লানিং চলি আছে নেকি
এতিয়াওতো ক'তো নাই ঠিক আছে মই জনাম দিয়াচোন কৰ'বাত যদি মই ফুৰিব যাওঁ
অ হ'ব যেচম ঠিক আছে
ঠিক আছে দিয়া তোমাৰ লগত কথা পাতিবা ভালেই লাগিল
মোৰো ভালেই লাগিল তোমাৰ লগ লগত দিয়া ঠিক আছে